অ'ফ
কি কৰিছে?
অ' মই সেয়া ভাত বনাও আৰু।
অ ভাত বনোৱাই
লাহে, লাহে। নাই, নাই, নাই, আজি দেৰি। তই বনালি, নাই?
নাই, মই বনাব ময়ো লৈছো আৰু। তাকে। তাই খোজ কাঢ়ি ঘূৰি ফুৰিছে।
খোৱা নাই ন?
নাই শুৱা। তাই শুৱা দেৰি হয়, আজি এনেও অকমান, মানে দেৰিলৈকে শুলে সন্ধিয়া সময়ত। উ, মোৰো আজি গাত তই একদম যথেষ্ট খিনি বেয়া আছিলে।
কি? কি হৈছে?
ভিনদেওৱে একে কৰ, বাৰে কঁকালৰ বিষ! আৰু মূৰটো একে ঘূৰাই আছে, তত পোৱা নাই।
কঁকালৰ বিষ আগতেও হয় নে, আজিহে হৈ
নহয়, নহয়। এই, এতিয়া হৈছে।
অ, অ'।
এ-একদম কঁকালটো বিষ হা, ছাৰ একদম মানে, আৰু আমাৰ ছোৱালীয়ে মানে গাৰ ওপৰত উঠি জপিয়াই থাকে। সেইটো কাৰণে পেটৰ বিষ হৈ গৈছেগে। বাৰ জঞ্জাল।
মই বোলো কঁকালৰ বিষ, মোৰ নিচিনা শ্লিপ দিছ যদি আছে বোলো, মই এক্সাৰচাইজ দুটামান দিওঁ। এই এ-এদিন দুদিন হ'লে বাৰু সেইটো তেনেকুৱা নহয় ভয় খাৱলগীয়া।
আ। সকেইটাতে, ভাত মই এই মোৰ পেটৰ অকণ গণ্ডগোল হৈ আছে সেইটো কাৰণে বোলো এই ছজনা আছিলে ঘৰৰ পৰাা দি পঠাইছিলে।
অ', সজনা ভাল বস্তু কিন্তু।
ভাল অ', ছজনাই আলু এনেকে বনাই দিছোঁ আৰু দালি বহাই দিছোঁ।
যে সৰিয়হৰিব নালাগে এনেই চিম
নাই, নাই, নাই, আলু দি পেলাই বনাই দিলো আলু দি দিছো। সৰিয়হ দি পেলাই নহয় আলুৰে মানে মোৰ মানে ছজনা কেইডাল বেয়া হব বুলিহে মই খাই পেলাওঁ।
নহয় পেটৰ কাৰণেও ভাল। আৰু বিষ কুপৰ কাৰণেটো ভাল ছজনাটো।
তাৰপিছত মাৰ তোটো মই কৈছিলোয়ে। মাৰ একেবাৰে গাল ফুলি আছে।
অ। মায়ে ঔষধ চষধ খাইছেনে।
দিলে অ, মই ভাইটিক ক'লো কুৰটা আনি দিবলৈ আনি দিলে বাৰু।
অ
অলপ দিগদাৰ পায় যাবলে।
অ, দাঁতৰ বিষয় বৰ যন্ৰণা দেই।
এ, সেইটো বহুত বেলেগ বিষ দেই দাঁত দাঁতৰ বিষৰ সমমান বিশেষে নাই, চাগে মানুহৰ। চব বিষে, বিষ কিন্তু মানে এতিয়া মানে দাঁতটো কেনেকুৱা হ'ল ওপৰৰ দাঁত তাত লং বা হেৰি কিবা কিবি লগাই। যে লং তেল কিবা। সেইবোৰ মানে তলৰ দাঁতটো তলৰ দাঁত হ'লে প ওপৰত। তো মানে লগাই থবলৈ দিগদাৰ।
অ
তেনেকুৱা হৈছে।
বেমাৰ মানে শান্তি দেখা কাৰো নাই, নাই সকলোৰে ঘৰতে বেমাৰ থাকেই আৰু।
থাকে, থাকে। ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো।
মোৰ আগতে হৈছিল দাঁতৰ বিষ আজিকালি দাঁতৰ বিষ নাই যেনিবা। খালি এই কঁকালৰ বিষ কিবা, কিবি সেই টো বিষ হে আছে। বৰ যন্ত্ৰণা দাঁতৰ বিষ খাব নোৱাৰি যে, বিশেষকৈ একো খাব নোৱাৰি। নোৱাৰি, ন। অ।
আৰু মুখখন মেলিব নোৱাৰি খাব খুৱাটো দূৰৰ কথা।
সেইটোৱেই, সেইটোৱেই
আহিলে, আহিলে আহি পেলাই এই ছোৱালী দি দিছো খোৱালেও শান্তি নিদিয়ে নহয়।
এইটো বয়সত খেলা বয়সে। এইটো বয়সত লগত এটা অনবৰতে লাগেই ন
লাগে, লাগে বহুত লাগে।
লাগে
আৰু মানে, আজি মানে কি হৈছে দুপৰীয়া মোৰ গাতটো ইমান বেয়া, এতিয়া তাই উৎপাত কৰি আছে। মোৰ মানে এতিয়া শুব পৰা নাই, মই ফোন কৰি মাতি দিলোঁ আৰু মই বোলো আহা আকৌ শুব নোৱাৰিছোঁ আৰু
উম
তাৰপিছত মানে মই পৰা পক্ষত তেনেকে নামাতোৱে, নিজে কৰিবলৈ ট্ৰাই কৰোঁ।
উম গা বেয়া লাগিলে অশান্তি লাগে আকৌ
আজি মানে মই আগফালে গৈছিলোঁ তাইক বোলো আগফালে লৈ যাওঁ অকমান খেলিলে ভাল হ'ব। মই নোৱাৰিলোঁ ৰখিবলৈ ল লগালগ দৌৰি আনিছো আৰু তাইকো আনিবলৈ দিগদাৰ। তাইতো আৰু কি সৰু ছোৱালী তাইতোতো একো নাজানে।
একো বুজি নাপায় তাহাঁতে।
তাই গতিকে, মোৰ আমনি লাগিলেও বা মোৰ গা বেয়া লাগিলেও ন তাই আহিব ক'লে তাই কিয় আহিব, তাই বাহিৰত ফুৰি ভাল পায়।
উম হুম হুম হুম
জ্বালাটো চব ফালৰ পা
চব ফালৰ পা নাই, এইটো বয়সত অকমান দিগদাৰ। এইটো বয়সত যে মানুহ লাগেই আৰু অকলশৰীয়া মানুহৰ কাৰণে যে বহুত দিগদাৰ দেই
বহুত দিগদাৰ, বহুত দিগদাৰ বহুত দিগদাৰ আৰু এক একেই মানে গম পাইছা নে নাই এডজাষ্ট। মানে মানুহে যিমানে যিমান মানুহ নাথাকক, এই মাক জনীৰে কষ্ট হয় আৰু
সেইটোতো হয় আৰু মাকৰ হেৰিটো, সকলোতকৈ বেছি ন? মাক
মই এতিয়া হাৰ্ডিডাল মানে, মই নিজকে নিজে চাইছোঁ। অ বুজি পাইছোঁ।
ন সেইটোতো হয়। মাকৰ নিচিনা হেৰি নো কোনে ল'ব সন্তানৰ? মৰম সকলোৱে কৰে, বা দেউতাকেও কৰে, কিন্তু মাকে যি টো কেয়াৰ লয় বা মাকৰ যিটো মানে, কি কম এক্সট্ৰা কেয়াৰ এটা থাকে ন সন্তানৰ প্ৰতি সেইটো কোনেও কাৰো লগতে তুলনা নহয়। মা শব্দটোৰ মানে, হেৰিয়ে বেলেগ আৰু
তাকে অ এ আম আমাৰ আটাৰ যিমান বয়স হৈ গ'ল বা মূলে ঢপলিয়াই কিবা এটা লৈ যাওঁ, মায়ে দি পঠিয়াওঁ। মায়ে খাব তেনেকুৱা ধৰণৰ কথাই নহলে বেলেগেনো আজিকালি কোনে কাৰণে কৰে
সেইটোৱে সেইটোৱে
তেনেকুৱা হৈ আছে কথাটো বাকী আজি ভাত কি বনাব আজিটো কিবা
আজি আমি শনিবাৰে নিৰামিষ খাওঁ যে। বৃহস্পতিবাৰ, শনিবাৰ, মংগলবাৰ আমি নিৰামিষে খাওঁ। আজি নিৰামিষ। মই কিন্তু হেৰি কৰিব লৈছো পানীলাও
উম।
পানীলাও চব্জি কৰিম। তাৰপিছতে বেঙেনা, আলু এনেকে কাটি লৈছো, সেয়া এখন চব্জি ডাইল অকমান বনাম আৰু।
আপুনি সৰু বেঙেনাটো ভাল পায় নে?
কি টেঙা?
ঙেনাতো ভাল পায় নে?
অ' বৰ ভাল পাওঁ। অ' বৰ ভাল পাওঁ খাই, ফালি ফালি ভাজিলে। দিছে অ' ফুল হৈছে কিন্তু।
এস সেইটো - সেইটো জাতৰ বেঙেনা নে?
সৰু সৰু আঙুলিটোৰ নিচ
অ এইটো ভাইটি ভণ্টি বুলি কয়। এ ধেৰ লাগে
কি বুলি
ভাইটি ভণ্টি আমাৰ চাইডে অ'। ভাইটি ভণ্টি মানে কি, এটা চা - এত এটা থালতে মানে এক থাল বুলিও নকওঁ। অকমানি আগ এটাতে মানে পাঁচটা মানকে পাঁচটা, ছটা মানকে লাগে। মানে যদি এজোপা গছ ঘৰৰ এখনত থাকে যদি ভালকে লাগে সেইজো পাত লাগেই মানে তাত নালাগা কোনো কাৰণে নাই।
উম।
মানে চাৰি পাঁচখন ঘৰ সমানে চলি থাকিব। ইমান লাগে মানে।
এই ফুল হৈছে, ফুল হৈ পেলাই মানে ই অকমান দুটা কলি হৈছে অকমান কে।
মানে যদি সেই জাতৰ হয়, এতিয়া আমাৰ ঘৰতে আছে নহয়।
উম।
একদম ৰজা মানে আৰু। ধেৰ লাগে। মোৰ মায়ে কেটামান দি পঠিয়াইছে মই খাই খুব ভাল পা
এই খাবলৈ ভাল লাগে খাবলৈও ধুনীয়া লাগে, মই
অকমান দিপ কৰি পেলাই
উম, উম, উম।
পিচকে ভাজে। অ, পাৰ্থই বেয়া পায় খাই।
বেঙেনা, মই যে বেঙেনা যি
মই বেঙেনা বহুত ভাল পাওঁ বহুত ভাল ভাল লাগে নাই বাৰু ক
ময়ো ভাল পাওঁ, মই বেঙেনা আলু ভাজিলেতো মোৰ বেলেগ একোৱেই নালাগে
উম, আপুনি কোনটো বেঙেনা খায়।
মই গোটেই কেইটাই ভাল পাওঁ কিন্তু এই যে একে ডাঙৰ যেন ভাল নাপাওঁ বাৰু। এইজাত ইমান ভাল নাপাওঁ এই মস ভোলা বেঙেনা বুলি কওঁ আমি। অ, অ। তাৰপিছতে এই যিটো দীঘল আমি ছাগলী শিঙীয়া বুলি কওঁ।
অ, বুজিছো।
সেইটো ভাল আকৌ এটা সেউজীয়া বেঙেনা আছে নহয়।
সেউজীয়া অ।
এই যে আমাৰ এওঁ বজাৰত ওলালে আনে এ সেউজীয়া, অকমান ইমানো শকত
অকমান বগা আৰু সেউজীয়া হয় নাই।
সেইটো নহয় অকল সেউজীয়া। সেইটো খাবলৈ বৰ মিঠা দেই। সেইটো বজাৰত দেখিলে আনেই, ন। খাবলৈ বৰ ধুনীয়া লাগে পুৰি। একেবাৰে সেউজীয়া, নহয় নহয় সেউজীয়া। এই কলপাতৰ কল কুমলীয়া কলপাততো পেলাই। অ, দিম দিম সেইটো বজাৰত দে দীঘল হয় অলপ আৰু
অ।
সেইটো বৰ মিঠা খাবলৈ।
আমাক আমাৰ ঘৰতো খুৰাই ইমান ভাল পায় বেঙেনা। যেনেকে দিয়ে মানে তেনেকেই খায় মানে মানুহটোক খালি বেঙেনাই লাগি থাকে।
আজি বাইদেউ বেঙেনা কেইামান দি পঠাইছে মানে পানী লাউ এটা-
আহ।
ঘৰৰ বোলে।
উম'। আপোনালোকৰ বাইদেউ লগত ধুনীয়া খেতি হয় নহয়।
অ', চব্জি শাক চব্জি চব হয়। চাবলৈকে ভাল লাগে বাৰীখন শাক চব্জি কৰি থ'লে, হৈও দেই জেঙাবোৰো ভাল আচলতে।
ভাল ভাল।
উম, মানে সাৰুৱা আৰু।
অ', এই সাৰুৱা জেগা বিলাকত এনেও চব খেতি আৰু সেইটো চাইডে এনেও খেতিতটো ভাল।
হয়, হয়, অ'।
উম।
আমাৰ ইয়াতহে ইমান হ'বলৈ নিবিচ
আমাৰ ঘৰত আমাৰ আগতে খুব ভাত কেৰেলা লাগিছিলে এতিয়া ভাত কেৰেলা লাগিব চাগে দেই। প্ৰায় গছবোৰ গজিছে আৰু ভাতকেৰেলা যে লাগে বহুত লাগে।
আমাৰ এও লগাইছিলে। এইবাৰ অ', দু
আপুনি, আপুনি এটা কথা নাই ভাত কেৰেলা যদি এবাৰ গছ এজোপা লগাই নহয় সি কিমান বছৰলৈকে খুৱাব ঠিক নাই ইয়াৰ নেক্সট টাইমতেইজোপা পাঁচ জোপা মান গছ ওলাব একেজেগাতে।
তাৰমানে, আলুটো ৰৈ গ'লে বাৰে বাৰে দি
আলুটো ৰৈ, অ, অ, আলুটো ৰৈ গ'লে হয় আৰু ভাতকেৰেলা বহুত লাগে।
বহুত লাগে আৰু।
এই ভাতকেৰেলা এনেকুৱা এটা বস্তু, যোনটোক কোনো শুশ্ৰূষা কৰিব নালাগে, একো কৰিব নালাগে।
সেইটো হয়, কিন্তু আজিকালি এটা পোক ধৰে অ'
ভাতকেৰেলাত
পোক মানে, কেউনীয়া হৈ যায়গৈ যে।
এই কেউনীয়াটোতো, এইটো মানে বহুত জংঘল হৈ গ'লে বা মানে বহুত, দছটা মানৰ ভিতৰত এটামান কেউনীয়া হয়। ইমানোটো কেউনীয়া নহয় বাৰু।
উম।
সেইটোয়ে। ঠিকে আছে দিয়ক, মই ভাঁজিকন বনা
অ', দে, দে, দে, মইয়ো সেয়া চব্জি-টব্জি কাট টি লৈছোঁ, বনাওঁ। ঠিক আছে, উম, উম।